ভাল নে খবৰ পাতি?
অ, মই ভালে তোমাৰ কি খবৰ?
অ, আছো দিয়া চলি আছে দিয়া খবৰ।
এনেই আজৰি আজৰি আছিলোঁ আৰু মই, সেইকাৰণে ভাবিলোঁ তোমাৰ লগত কথা পাতি লওঁ। তু ফ্ৰী আছা নে এতিয়া?
আছো দিয়া আছো দিয়া। ক'ৰবাত ফো ফুৰিব যোৱা নাই তুমি?
নাই একজামতো শেষ হোৱাৰ ফুৰিবলৈ যোৱাই নাই টাইমে পোৱা নাই মই। তুমি কৰ'বাত গ গৈছিলা নেকি?
অ, মই ফুৰি আহিলো। কাজিৰঙা গৈছিলো মই ফুৰিবলৈ।
অ, অ, কাজিৰঙা এইটো ক'ত ন এইটো?
কাজিৰঙা তোমাৰ এইয়া যি গোলাঘাট আছে গোলাঘাট, নগাঁও জিলাত। এই ব্ৰহ্মপুত্ৰ নদীৰ এইয়া দক্ষিণ পাৰত আছে।
অ। অ, কা কাজিৰঙাত বুলি কিবা কাজিৰঙা নেশ্যনেল পাৰ্ক না কিবা এনেকুৱা কিবা ৰাষ্টীয় উদ্যান আছে নেকি?
অ কাজিৰঙা, সেইটোয়েতো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে গৈছিলো। বহুত ডাঙৰ। ইটো মানে একদম অ তাতেতো মানে এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত ই অসমত। আৰু গোটেই বিশ্ব দি অসমৰ এশিঙীয়া গড়ৰ কাৰণেই কাজিৰঙাখন বিখ্যাত। আৰু তাৰে প্ৰায় এশিঙীয়া গ গড়ৰ প্ৰায় সত্তৰ শতাংশ, গঁড় আমাৰ অসমৰ এই কাজিৰঙাতে পোৱা যায়। উনিশ চনত যিটো ইউনিস্ক আছিল। ইউনিস্কই মানে কৈছিল মৰ্যদা দিছিল যে, অসমত কাজিৰঙাত সকলোতকৈ বেছি এশিঙীয়া গড় পোৱা যায়। আৰু কাজিৰঙাক ঊনৈশ পাঁচ নত সংৰক্ষিত বনাঞ্চল বুলি কৈছিল। ইটো বহুত ডাঙৰ, বহুত ডাঙৰ কাজিৰঙা। কবলৈ গ'লে তু অ, যেনেকুৱা মই খবৰ পাইছো, খবৰ পোৱা মতে চাৰিশ ত্ৰিশ বৰ্গ কিলোমিটাৰ ই। বহুত ডাঙৰ আৰু ব্ৰহ্মপুত্ৰ যিটো বাহনী পানীৰ পৰা জীৱ জন্তু ৰক্ষা কৰিবলৈ পাহাৰলৈ কেতিয়াবা এই পাহাৰলৈ গুচি যায়, কাৰ্বি আংলং পাহাৰলৈ গুচি যায়। সেই কাৰণেই কাজিৰঙাখন ডাঙৰকৈ বনোৱা হৈছে, যাতে জীৱ জন্তু বোৰ ভাল থাকে।
আৰু তাতে কি কি চাব পৰা বস্তু আছেনো তাতে, এশিঙিয়া গড়ৰ বাহিৰে?
এশিঙীয়া গড়ৰ বাহিৰেটো বহুত কিছু বহুত কিবা কিবি চাব পাৰি তাতে। বাঘ চাব পাৰি হা তী বনৰীয়া মহ, হৰিণ, গাহৰি কি চাবা তুমি গোটেই খিনি চাব পাৰি চৰাই বিভিন্ন ধৰণৰ চৰাই চাব পাৰি। পাচটো ক'ব গ'লেতো তাতো বহুত চৰাই হৈছে, যিবোৰ আমি এনেই দেখা নাপাওঁ এনেইতো আমি এনেই কিবা কিবি এ চৰাই দেখা পাওঁ, কিন্তু তাত গ'লেহে ধুনীয়া বহুত বেলেগ বেলেগ বৰণৰ চৰাই দেখা পায়, বেঙা চৰাই দেখা পায় মাছমৰীয়া বাছ দেখা পায়। অনেক পক্ষী দেখা পায়, বহুত আছে। থৈ দিছো, তাতে আৰু ক'ব গ'লে আৰু বহুত ডাঙৰ আৰু ভাল আৰু।
মানে চাব গলে মানে পুৰা এ বহুত সুন্দৰ দৃশ্য লাগিব নেকি। দৃশ্যটো বহুত সুন্দৰ মনোৰমা হব।
অঁ মনোৰম দৃশ্য মানে কব পাৰি আৰু মানে জংঘলৰ মাজে মাজেদি যাব লাগে। গাড়ী ৰৈ লৈ যায়। গাড়ী থাকে লগতে গাৰ্ডো থাকে, গাৰ্ডবোৰ থাকে কাৰণেতো আমি অলপ সুৰক্ষিত কাৰণ নহলে আৰু জীৱ জন্তুবোৰ এনে খোলা থাকে ন, কেতিয়াবা আহি
অঁ আচ্ছা। তোমালোকে কি গাড়ী কি নিজাববীয়াকে লৈ গৈছিলা নেকি, তাৰ পৰাই কোনোবাই দিছে আৰু।
নাই তাতেতো নিজাববীয়াকৈ ল'ব নিদিয়ে, তাৰ পৰাই আমি গৈছিলো ৰাতিপুৱা তাৰপিছত তাতে হোটেল লৈছো হোটেলত থাকি ফেলাই তাৰপিছত আমি গাইড লৈছো, গাইডে গাড়ী যোগাৰ কৰি দিছে। পিছত গাইডৰ লগে লগেই আমি গৈছো।
তোমালোকে কোনদিনা গৈছিলা?
তুমি যেতিয়া যেতিয়াই যাব পাৰা কিন্তু মানে এক নৱেম্বৰৰ পৰা ত্ৰিশ এপ্ৰিললৈকে খোলা দিয়া থাকে মানে কাজিৰঙা খোলা থাকে, কাৰণ তেতিয়া মানে অলপ বৰষুণ কম হয়, আৰু ঠাণ্ডা ঠাণ্ডা থাকে ন তেতিয়া গ'লে। ভাল আকৌ বানপানী চানপানী নহয়। নহলেতো বৰষুণৰ বাবে এইয়া বৰষুণ এতিয়াটো বৰষুণ এই এক মেৰ পৰাই ত্ৰিশ অক্টোবৰলৈকে বন্ধ। কাৰণ বৰষুণ হয়, গোটেই বৰষুণ হৈ থাকে ৰাস্তা একদম বোকা হৈ থাকে। গাড়ী চাড়ি যাব নোৱাৰা হৈ যায়। সেইকাৰণে শীতকালতে দিছে, শীতকালতে যেনেকুৱা নৱেম্বৰৰ পৰা একদম ফেব্ৰুুৱাৰী তুমি যেতিয়া যোৱা যাব পাৰা তেতিয়া, গলে ভাল আৰু বতৰো ভাল ইমান গৰমো নাথাকে। তে ঠাণ্ডা তুমি ঘূৰিব পাৰিবা, নহ'লে গৰমত আৰু এই ঘূৰি থাকোতে ঘূৰি থাকোঁ তে ইমান ৰ'দ থাকে ভালদৰে ফুৰিবই নোৱাৰিবা। তুমি যেনেকুৱা ইচ্ছা তেনেকুৱা যাব পাৰা, গাড়ী লৈ হা
তাতে এনে টিকটৰ ব্যৱস্থা কেনেকুৱা?
টিকটৰ ব্যৱস ব্যৱস্থা আছে। যেনেকুৱা মই কলো নহয় জীপ চাফাৰী গাড়ী দিয়ে। জীপ চাফাৰী আছে, হাতী চাফাৰী আছে। তাৰপিছত অ আছে সেইবোৰ তুমি সেইবোৰতো যাব পাৰা। বহুত জাগা আছে ঠাইকনে হাতী চাফাৰীটো তোমাৰ চাৰে পাঁচ ফাইভ থাৰ্টিৰ পৰা আৰম্ভ হৈ যায়। তুমি তেতিয়াতে একদম যাবই লাগিব ৰাতিপুৱা একদম চাৰে পাঁচ তাত তুমি উঠি যাবই লাগিব আৰু জীপ চাফাৰীটো অলপ দেৰিকৈ হয়। জীপ চাফাৰী, জীপ চাফাৰীটো তোমাৰ ক'ব গলে চাৰে সাত সাতটা, আঠটা মানৰ পৰা আৰম্ভ হৈ যায় তুমি তাত গৈও টিকট কাটিব পাৰা বা অনলাইনতো টিকট কাটিব পাৰা। অনলাইনতেই কিবা এটা ৱেবচাইট আছে। ৱেবচাইটত গৈ আছাম টুৰিজাম বুলি তাত গৈ তুমি কাটিলে টিকট কাটিলে পাই যাবা। জীপ চাফাৰীৰ বাবে বেছি টকা নহয় জীপ চাফাৰীৰ বাবে তোমাৰ পাঁচশৰ পৰা ছয়শ টকা লয়। লগতে গাড়ী ভাড়া আৰু এইটোতো আমাৰ অসমৰ মানে মানুহৰ বাবে যিবোৰ মানে ভাৰতত থাকে ভাৰতৰ মানুহৰ বাবে। বিদেশৰ পৰা আহিলে তোমাৰ বিদেশৰ বিদেশী মানুহৰ কাৰণে আৰু বেছি মানে সিহঁতৰ কাৰণে আৰু বেলেগ
নাই
টকা থাকে।
আৰু তেখেতৰ বাবে মানে চিষ্টেমটো বেলেগ আৰু।
হয়। তেখেতৰ কাৰণে চিষ্টেমটো বেলেগ, তেখেতৰ কাৰণে পইচা পাতিও বেলেগ আৰু ভাৰতৰ মানুহৰ কাৰণে অসমৰ মানুহৰ কাৰণে অকল পাঁচশ টকা, ছয়শ টকা জীপ চাফাৰীৰ বাবে। লগতে গাড়ী ভাড়া থাকে তাতে।
ট্ৰেইনে দি গ'লে ভাল হব নে বাই ৰোডে দি গ'লে ভাল হ'ব?
ট্ৰেইনতকৈ তুমি লগতে বিমান বন্দৰতো যাব পাৰা। বিমান বন্দৰত গ'লে একদম নিক বিমান বন্দৰ যিটো আছে যোৰহাট। তাৰ পৰা বেছি কিলোমিটাৰ নহয়। তাৰ পৰা আ উম সাতানব্বৈ কিলোমিটাৰ আৰু গুৱাহাটীৰ পৰাও যাব পাৰা বা ৰেল ষ্টেচন ৰেল ষ্টেচনৰো যাব পাৰা। ৰেল ষ্টেচন গ'লে পয়সত্তৰ কিলোমিটাৰ তুমি আকৌ বা এহ গাড়ীৰে যাব যাব লাগিব। একেই কথা তুমি বিমানৰে যোৱা গা গাড়ীৰে যোৱা। পিছত তুমি বাইৰোডে মানে গাড়ী লৈ যাবই লাগিব।
আৰু তাতে এনে আমি যাবলৈ কিবা সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় নেকি?
নাই তেনেকুৱা একো সমস্যা নহয় কেতিয়াবা উম কেতিয়াবা বৰষুণ বেছি হৈ থাকিলে বা পানী অলপ ভৰি আহিলে বানপানী সমস্যা থাকে। এই বানপানীৰ কাৰণে বহুত জীৱ-জন্তু মানে মহ মৰেও আৰু সেইফালে আৰু চোৰাং চিকাৰী আছে ন আমি খবৰ পায়ে থাকো। যে চোৰাং চিকাৰীয়ে আজি কাৰোবাৰ কোনোবা জীৱ-জন্তুক মাৰিছে। তাৰ হাতীৰ দাঁত কাটি নিছে, বহুত থাকে আৰু হাই আৰু হাইৱে আছে ন অলপ লগত কাজিৰঙাতোটো হাইৱেৰ লগত আছে ন।
আচ্ছা!
সেইকাৰণে এই হাইৱে-হাইৱে দি কেতিয়াবা জীৱ-জন্তু ওলাই আহে, আৰু কেতিয়াবা ড্ৰাইভাৰ এজনে, যদি ভালকৈ নাচায়, এই হাইৱে খুন্দাত গাড়ীৰ, খুন্দাত জীৱ-জন্তু মৰা, মৰাও যায়। তেনেকুৱাও সমস্যা আছে, বাকী একো তেনেকুৱা সমস্যা নাই। গ'লে যাব, পাৰা।
অ, তোমাৰ কথা, তোমাৰ কথাটো শুনি কিনে মোৰ এনেকুৱা লাগিছে, মই যাওঁ, যাওঁ, বুলি লাগি আছিল, ত, এতিয়া চাওঁ আৰু। কোনটো সময়ত কি প্লেনিং মিলে, প্লেনিংটো কৰিব লাগিব ন, আগৰ পৰাই, মানে এনে পই চা, কিমান লাগে নো, তাতে গৈ কিনে আৰু ফুৰি আহোতে চব, গোটেই কেইটা বস্তু চাই কিনে।
তোমাৰ বেছি পইচা নালাগে, তুমি যেনেকুৱা টিকট প্ৰাইচ থাকে, পাঁচশ, ছয়শ, টকা। পিছত তুমি ইয়াৰ, পৰা ট্ৰেইনেলে গ'লা, ট্ৰেইনেৰে গ'লেতো, তোমাৰ আৰু টিকট প্ৰাইচ থাকে, বেলেগ সেইটো এ দুইশ টকা ধৰি ৰাখা, আৰু তুমি যদি আকৌ তাৰ পৰা গাড়ীৰে যোৱা, তাৰ পৰা ধৰা গাড়ীত গ'লা তাতে তোমাৰ ল'লে এশ টকা ল'লে। তাৰপিছত তুমি যদি তাতে যদি, সেইদিনাই গৈ সেইদিনাই ঘূৰি আহিব বিচাৰা ত, আৰু ভাল। নহ'লে তুমি যদি থাকি যোৱা তাতে আৰু হোটেল আছে, হোটেল ল'লে আকৌ দুই হাজাৰ টকা আৰহৈ হাজাৰ টকা পৰিব, সেইটো তোমাৰ কথা এতিয়া তুমি অলপ ভাল কৈ ঘূৰিব গ'লে, আগদিনা গ'লা আগদিনা অলপ ঘূৰিলা। পিছদিনা আকৌ ঘূৰিলা, সেইটো তোমাৰ কথা। এতিয়া তুমি অলপ খিনি চাই আহিলে, সেইটোও তোমাৰ কথা তুমি যেনেকৈ ভাল পোৱা আকৌ।
আচ্ছা আৰু আহ, মই সুধিব বিচাৰিছো যে তাতে ৰেঞ্জ কোনটো ভাল হ'ব, ন, বেষ্ট ৰেঞ্জ কোনটো হ'ব?
কিহৰ ৰেঞ্জ?
তাতে ৰেঞ্জ থাকে ন, কিবা ৰেঞ্জ কিবা, ৰেঞ্জ এইটো ভাবি আছো।
অ, তুমি ল'ব পাৰা যিটো ইচ্ছা। তোমাৰ যিটো ইচ্ছা ল'ব পৰা, তাৰে তোৰ চাৰিটা চাৰিটাহে ৰেঞ্জ আছে, তোমাৰ এই কহৰা চেন্ট্ৰেল, তাৰপিছত বাগ ৱেষ্ট আৰু এটা কিবা আছিল, আগৰতলি ইষ্ট, নেকি? আৰু এটা আছিল, বুঢ় পাহাৰা, বুঢ়া পাহাৰা, আমিতো কহৰা লৈছিলো, এতিয়া সেইটো সকলোতকৈ ভাল আৰু সকলোৱে সেইটোৱেই লয়। এতিয়া তুমি যিটো ল'লে ল'ব ইচ্ছা আৰু সেইটো ল'বা। সকলোতকৈ কোহৰা চেন্ট্ৰেলটো, আমি ভাল পাইছো।
অ, আচ্ছা তেন্তে, এইটো নিজৰ ওপৰত কথা নেকি, যে কোনটো বেষ্ট হ'ব আৰু। নিজে চাই চিন্তিকে ল'ব, চাব লাগিব নেকি?
অ, তুমি চাই চিন্তি ল'বা। এতিয়া মই গৈছো, মই যিটো তোমাক উ, মই যিটো অভিজ্ঞতা পাইছো, এতিয়া সেইটো তোমাক কৈছো, এতিয়া তুমি যদি মোৰ কথা শুনি ফালে যোৱা তেনেহ'লে ভাল। মই কোহৰা চেন্ট্ৰেলৰ পৰা গৈছিলো, ৰেঞ্জ লৈছিলো তাৰ পৰাতো ভাল পাইছো মই। এতিয়া তোমাৰ কথা, তুমি যদি সেইটোতো যোৱা তোমাৰো ভাল।
তাৰ পৰাই যাবলৈ, কিমান দূৰ পৰে?
তাৰ পৰা বেছি দূৰ নপৰে। অলপ, অলপ খিনিয়ে লাগে, তাত তাৰপিছত ত, তোমাৰ গাড়ীয়ে দিব, গাড়ীত। গৈ থাকিলে তুমিতো, গাড়ীতে যাবই পাৰিবা সিহঁতে ৰাস্তা চিনি পাব। আমি অকল ঘূৰাৰ কাৰণেহে। আৰু সেইখনো গলে তুমি বহুত অভিজ্ঞতা জানিব শুনি। পাৰিবা তাত বহুত জীৱ জন্তু আছে চাব পাৰিবা তোমাৰো ভাল লাগিব। বহুত কথা শিকিব পাৰিবা আমাৰ এই কাজিৰঙাৰ বিষয়ে। ইয়াতে মানুহৰ সাংস্কৃতিক উদাহৰণ আৰু।
সাংস্কৃতিক উদাহৰণ থাকিব তাতে বহুত কিবা কিবি বহুত বেলেগ বেলেগ বস্তু বহুত কিবা কিবি আছে ন ত। চাবলৈ গ'লে ভালে লাগিব ত চাও এতিয়া আৰু মই এ কোনদিনা মানে কিবা। টাইমটো মিলাই কিনে যাম যাও লাগি আছে এতিয়া তুমিতো গ'লা কিমানৰ পৰা খোলা থাকিব এইটো। আৰু কিমানৰ পৰা বন্ধ থাকিব এনে।
মই কলো নহয় এইটো নৱেম্বৰৰ পৰা এপ্ৰিললৈকে। ত থাকিব। তেতিয়া যাব পাৰিবা ঠাণ্ডাত আৰু শীত শীতকাল থাকে তেতিয়া।
দিয়া ঠিক আছে মই যাম দিয়া যোৱা। যোৱাৰ সময়ত তোমাক জনাম তুমি মোক কিবা কিবি আৰু কিবা কিবি। কৈ দিবা আৰু পিছত কি কি লাগিব কি নালাগে আৰু দিয়া ঠিক আছে।
ঠিক আছে দিয়া মই কৈ দিম দিয়া তুমি জনাবা যেতিয়া যোৱা মোক। ঠিক আছে।